অ কি কৰিছা
আছো এনে মই
অ মইয়ো এনেই আছিলো ভাত খালা
নাই নাই ভাত খাম হে
কি বনাইছে আজি
আজি জানো মায়ে কি বনাইছে
আপুনি ঘৰত নাই নেকি
ম ঘৰত নাই মানে ঘৰতে আছো মায়ে কি বনাইছে মই চাই থকা নাই আৰু
আচ্ছা অ অ অহ দুৰুণ শাক বৰ ভাল শাকবিধ ন বহুত ঔষধি গুণ থাকে
অহ খায়ে থাকিব লাগে আৰু ঠিক
খাবলৈও বহুত সোৱাদ জনক তিতাও হয় অ সেইটো বহুত ভাল হয় খালে অ চুগাৰৰ কাৰণে ভাল মানে এই এই পাচলি ধৰি লওক গাঁৱলীয়া জংঘলে বনে উ উগে সেইবোৰ মানে খালে বহুত ভাল হয় খাব লাগে
উম ঔষধি গছে শুনিছো শুনিছো
উম ঔষধি বহুত ঔষধি গুণ থাকে গছ-গছনি গছনিবোৰত শুনি আছো শুনি আছো
উম
আৰু কোৱা
তুমি তুমি খালানে নাই ভাত
মই ভাত খোৱা নাই বাৰু
হয় হয়
খাম হে
উম
আৰু আজি সেয়া পাঁচ জুন নহয় বৃক্ষৰোপন হেৰি কৰিছে নে নাই
অ আমি মই মই ৰুলো গছ পুলি তুমি ৰুলানে নাই
অ মইও ৰুইছো ৰাতিপুৱা সাতটা মানতে এজোপা
উম উচ আজি আৰু চবে ৰুবইে গছ পুলি
অ আজি চবেই ৰুবই লাগে আমাৰ পৰিৱেশটো ভাল ৰাখিবৰ কাৰণে আকৌ আমি বৃক্ষৰোপন কৰিবই লাগে
উম সেইতো টো তুমি কি গছ পুলি ৰুলা
মই ৰাতিপুৱা তোমাৰ আম গছ এজোপা ৰুইছো আৰু সৰু সৰু ফুলৰ গছ আহৰৰ পুলি এটা এনেকে কেইবাজোপা গছো লগাইছো
অ আচ্ছা শুনিছ নে হেল্ল'
অ শুনি আছো কি কৈছা
মহ চিলিখা গছ লগাইছো
আৰু
আৰু লিচু
আহ
সেইয়াই আৰু আৰু মাহঁতেও লগালে বেলেগ বেলেগ গছ পুলি
অ হয় দিয়া আত্মসহায়ক গোটপা বোলে কিবা পইচা দিয়া কথা ন গছ ৰুলে
অ মাহঁতৰ গোটৰ ফালৰ পৰাও গছ আহিছে এয়া পইচা দিব
অ ভালেই দেই লেই চহকাৰে
উম তুমি খালা ভাত
ভাত মই খোৱা নাই বাৰু খামহে
উম
আৰু কোৱা ঘুৰা ফুৰাৰ প্লেন আছে নে নাই কবাত
তেজপুৰত যাওঁ ন ভাবি আছো ওলাবা নহ'লে এতিয়া
অ তোমাৰ হেৰি এডমিশন কৰাৰ কথা আছিল নহয় হলনে নাই এডমিশন
নাই এডমিশনৰ কাৰণো যাম তুমি ওলাবা মোৰ লগত
অ অ ওলাম বাৰু দিয়া একেলগে দুইজনী যাম নহলে এডমিশনটো কৰি আহিম ন তোমাৰ
উম মোৰ অকলে অকলে নথাগিব
উম আমাৰ গাঁওৰ পৰাতো বহুত কেইগৰাকী ছোৱালীয়ে ল'ব ন তোমাৰ লগত
উম মই ন ভালকৈ চিনি কৰি
তোৰ আজি ভালেই আৰু ন অকমান আগৰকে
অ ভালেই ভালেই
ঠাণ্ডাতো মানে অকণ অকণ হেৰি হৈছে এনেকে থাকিবই নোৱাৰি ঘৰত
আজি ইমান গৰমটো দিয়া
উম
আজি গৰমটো
আজি ধুনীয়া বতৰ
কালি বৰষুণ দিব, কালি বৰষুণ দিব আহ
অৰ বলো আৰু কেনেকুৱা চলি আছে?
হা
আৰু ফাংচন চাবলৈ গৈছ নে নাই কৰবাত?
ফাংঞ্চন চালো বাৰু বহুত কেইখনেই এতিয়া আৰু খতমেই হ'ল বুলি ক'ব পাৰি ন এতিয়া তে নাইয়েই আৰু ফাংচনবিলাক খতমেই হছিল
খন আছে বুলি শুনিছো মই ছয় তাৰিখে
হয় নেকি তেনে আৰু যাব লাগিব। লাষ্ট ফাংচন হব তেনে, আহ তোমাৰ লগৰটোৱে
অ মোৰ লগৰতে সি মোক কৈ আছিলে
তেতিয়াহ'লে যাম দিয়া লাষ্ট ফাংচন বুলি
টো লওঁ ৰ'বাচোন, কি কৰো বতৰ বাতল কি কৰে, বৰষুণ যিহে দিয়ে আজিকালি সন্ধিয়া হলেই বতাহ, ধুমুহা, বৰষুণ অ ভাল কৰিলে বাৰু যামেই নহলে আৰু
এতিয়া বতৰ আৰু এনেকুৱাই কৰি আহিব মানে তোমাৰ খেতি কৰা সময় আহি গৈছে আৰু যে বাৰিষা
অ তাকেতো খেতি বাতি সময় আহিছে এতিয়া বাৰিষা আগতে বতৰ, ভালো বাৰু বৰষুণ যাক দিলে ভালেই লাগে।
গৰম মাৰে মানে বৰষুণটোয়ে ভাল লাগে
উম সেইটো এইটো বহুত মানে ভাল লাগে শুবলৈও ভাল ন
উম
আৰু কাজিৰঙা ফালে ঘুৰিব গৈছে নে নাই?
নাই মই কাজিৰঙা আজিলৈকে যোৱাই নাই।
অ ওলাবা এদিন আকৌ যাম একেলগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বহুত ধুনীয়া ধুনীয়া মানে জীৱ জন্তু গছ গছনি বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ তাতে দেখিব পোৱা যায়।
উম তুমিান
মই তাতে মানে যা মই গৈছো বহুত কেইবাবাৰো গৈছো বাৰু কিন্তু মানে আকৌ এবাৰ বহুত যাবলৈ ইচ্ছা আছে
তোমাৰ ভাল আৰু এতিয়া তুমি গৈয়ে থাকিব পাৰা খে মাজত থাকিলে মোৰো ভাল লাগে কিন্তু এতিয়া তোমাৰ যাবলৈ সময় সুবিধা টকা পইচাটো মিলিব লাগিব
মেঘালয় এনেকুৱা জেগাবোৰ যে বহুত ভাল লাগে আমাৰ নৰ্থ ইষ্টৰ চাইড জেগাবোৰ মানে বহুত ধুনীয়া ধুনীয়া হয় মোৰ ইমান ঘূৰিব আছে গোটেই নৰ্থ ইষ্ট খন
উম তুমি এনেও বহুত জেগাই গৈছা দিয়া তোমাৰ ভাল আৰু
নাই নাই মই বহুত জেগা ঘুৰা নাই আৰু অলপ জেগা ঘুৰিব আছে
হলেও বহুতে গৈছা বহুততে গৈছা চিকিম গৈছা
অ ছিকিমটো গৈছো বাৰু তিনদিন চাৰিদিন থাকিবৰ কাৰণে
উম
ফুৰিবলৈ ইচ্ছা আছে আৰু
ছিকিমত কেনেকুৱা গলে জান
কি কৈছা
ছিকিমত যে লল জাৰ্টো
জাৰনি টো দেই আমি যাওঁতে তোমাৰ হেৰিত গলো ট্ৰেইনত গলো তাৰ পৰা বাছত তাৰপিছত আহোতেও তেনেকে আহিছো আৰু বৰ ভাল লাগে মানে এডভেঞ্চাৰ হ'ল বহুত এটা ৰোমাঞ্চক মানে হেৰি হ'ল অভিজ্ঞতা
উম চবৰে মন যায় আৰু দিয়া কিন্তু এতিয়া আৰু চবৰেটো কপালটো কপালটো মানে নিমিলে ন মানে সময় সুবিধাই হওক পতকা পইচাই হওক চবৰে নিমিলে যাবলৈত চবৰে মন থাকে বাহিৰত ঘুৰিব
সেইটোৱে
নচোন আৰু
ভাল লাগে ন
উম
বৰ টাৱাং টাৱাঙত একে পুৰা বৰফ কৰে নৱেম্বৰ ডিচেম্বৰ মানত মোৰ ইমান যাব মন আছে যোৱাহে নাই জিৰ, টাৱাং এনে তাতে পুৰা বৰফ পৰে
টাৱাংতো বাৰুতে মই মোবাইলত দেখিছো মানে ফটো দেখিছো মই ভিনদেও গৈছ
বহুত বৰফ পৰে তোমালোকৰ সেই ভিনদে তেওঁ গৈছিল
অ গৈছিল মোৰ মই মানে ফটোহে দেখিছো আৰু বহুত ধুনীয়া জেগা দেই মানে যাওঁ যাওঁ লাগি গৈছে ইমান ধুনীয়া
অ উম তাকেইেতো বৰ ভাল লাগে দ এই জেগাবোৰ আৰু কোৱা
আৰু আৰু আৰু মানে কি যাম আৰু দিয়াখানি
আমি একেলগে ওলাই কৰ'ৰবাত ফুৰিব যাম ন আজি পিঠা খোৱা প পৰা স গতিহে নহ'লে
উ
নিকে
ঠিক আছে যাম দিয়া
আমাৰ পিঠা চিন্তাখনন চিন্তাখননো কম জানো
উম আমি বেলেগ যাব নোৱাৰিলি আৰু পিঠাাত যামেই ন
পিঠা খোৱা মেডিকেলৰ ত যাম দিয়া
আহ
আমাৰ মেডিকেল কলেজখন হোৱাৰ পৰা কিন্তু বহুত উন্নতি হৈছে দেই এে
উম কৈছাাহনেে কৈছাাহেনে আৰু
শুনি পোৱা নাই কি কৈ আছা
শুনিছা
অ অ কোৱা
পচা সেনে গলো উন্নতিতটো হৈছেই
অ আৰু এইখন কেঞ্চাৰ হস্পিিতেলখন
উম
দিয়া হ'ব দিয়া ন তেনে
অ দিয়া মই ভাত খাামগে
ভাত খাই ললে যোৱা ময়ো খাই লওঁগে পিছত কথা পাতিম অ অ দিয়া দিয়া বহি বহুত